কি কৰি আছা?
এনে আছোঁ ৰবা দিনতটো ইমান গৰম এতিয়া এনে অলপমান বাহিৰত বহিলোঁ চাহ পানী খাই তুমি? কি কৰি আছা?
অ', ময়ো অলপ আগতে চাহ, পানী খালোঁ এতিয়া অলপমান তেনেকেই জিৰাই আছোঁ। আছোঁ আৰু বিছনাখনতে।
অ', অ', বাকী এই তাকে, কলেজ, চলেজ মই যোৱা নাই ৰ'বা বহুত দিন হ'ল তুমিতো যায় আছা চাগে ন?
অ', মই গৈছোঁ ৰ'বা আমাৰ মানে ক্লাছবোৰ হৈয় আছে, সেইকাৰণে যাব লগা হৈছে আৰু এইকেইদি দিন
অ', এতিয়া শিক্ষাৰ লগত জড়িত থাকিলে ত' এতিয়া কলেজ, স্কুল এইবোৰতো যায়ে থাকিব লাগিব দিয়াচোন, শিক্ষাটো শেষ নহয় কেতিয়াও।
হয়, হয়, এতিয়া আৰু এইকেইদিন কষ্ট কৰিব লাগিব আৰু গৰম হ'লেও যাব লাগিবই।
অ', তাকেই, বাৰু যিহেতু তুমি বৰ্ত বৰ্তমান পঢ়িয়ে আছা, ত' মই মানে এটা বস্তু চাই আছিলোঁ আৰু কালি মই ইউটিউবত মানে কিবা সামাজিক মাধ্যম এটাত তোমাৰ কিবা এটা চাই আছিলোঁ। ত' সেই বিষয়ে তোমাক সুধিম বুলি ভাবিছোঁ। পাৰিম ক'ব পাৰিমনে তোমাক সেই কথাটো?
অ', কোৱাচোন, কি কথা।
মানে মই চাই আছিলোঁ ধৰা আমাৰ অসমৰ যিবিলাক বনাঞ্চল ন'। বা যিবিলাক আমাৰ অভয়াৰণ্য হওঁক তোমাৰ ৰাষ্ট্ৰীয় উদ্যান হওঁক। সেইবিলাকতো তোমাৰ বহুত ধৰণৰ গছ, গছনিৰ লগতে তোমাৰ জীৱ, জন্তুয়ো আছে। ত' বৰ্তমান সময়ত মানে জানাই চোৰাং চি চিকাৰী বোৰৰ বিলাকৰ কথাটো জানাই তেওঁলোকে কেনেকুৱা চোৰাং ব্যৱসায় কৰে ধৰা জন্তুৰে হওক বা তোমাৰ যোন বিলাক আমাৰ মূল্যৱান গছ গছনি আছে সেইবোৰৰে। ত' এই ক্ষেত্ৰত তুমি কি ভাবা আমাৰ যিবিলাক গছ-গছনি বা জীৱ জন্তু আছে সেইবোৰৰ প্ৰতি কিবা মানে ধৰা ভয় ভাৱ আছে নেকি তেওঁলোকৰ প্ৰতি তেওঁলোক নোহোৱা হৈ যোৱা কিবা আশংকা তুমি দেখা নেকি বা সেইবোৰ কেনেকে সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে তুমি কিবা জানানে?
হয় তুমি একদম মানে পয়েন্টৰ কথায়ে কইচা মানে বৰ্তমান টো চবতে এতিয়া নিউজতে হওক বা বাতৰি কাকতত তেনেকে চবতে এইটোয়ে চলি আছে যে মানে গছ গছনি কটাৰ হৈ বা বনাঞ্চল ধ্বংসৰ হৈ কিনে। ত' যদি আমি এনেকে বা বনাঞ্চল ধ্বংস কৰি থাকে মানুহ বোৰে গছ গছ-গছনি কাটি থাকে তেনেহলে নিশ্চয় এদিন জীৱ জন্তু বোৰৰ থকা ঠাই নোহোৱা হৈ যাব। আৰু পিছলৈ ভৱিষ্যতলৈ তেওঁলোকৰ মানে অ, তেওঁলোকে মানে নোহোৱা হৈ যাব আৰু বিলুপ্ত আৰু বৰ্তমানতো বহুতো জীৱ জন্তু ত' তোমাৰ বিভিন্ন বন্যপ্ৰাণী এতিয়া নোহোৱাই হৈছে আৰু মানে তেওঁলোকে যিহেতু এখন অৰণ্যত বসবাস কৰে আৰু যদি আমি তেনেকে মানুহবোৰে বা চোৰাং-চিকাৰী বোৰে তেনেকে যদি সে মানে কাঠ কাটি কিনে আৰু যদি গছ-গছনিবোৰ কাটি দিও তেওঁলোকৰ থকা ঠাই নহলে নিশ্চয় তেওঁলোকে এদিন অ নোহোৱা হৈ যাব আৰু এতিয়া তো তোমাৰ কি হৈছে মানে অ বন্য প্ৰাণীবোৰ যেতিয়া তুমি হেই কৰি মানে গছ-গছনিবোৰ কাটি দিয়া, তাৰ ফলত মানে বাঘ, সিংহ এইবোৰতো এতিয়া মানুহ থকা ঠাইলৈকে আহিব লৈছে আৰু ভৱিষ্যতলৈ যদি এনেকে বনাঞ্চল ধ্বংস কৰি থাকে তেনেহলে ভয়ে লাগে বাৰু। কি বা হয় পিছলৈতো নোহোৱা হয় যাৰ বহুত মানে এতিয়া বহুত চান্ট দেখা পাই আছো আৰু কি বা হয়?
হয় দিয়া তাকে। মই তুমি যিটো ক'লা আৰু যদি মানুহে ধৰা তেওঁলোকৰ থকা ঠাইতো ধ্বংস কৰে তেতিয়া বহুত সমস্যা হব। কিয়নো এতিয়া আমি তোমাৰ বাতৰি খুলিলে দেখিয়ে থাকো যে হাতী মানুহৰ সংঘাত ঠায়ে-ঠায়ে হৈয়ে থাকে তোমাৰ বিভিন্ন ঠাইত হাত সংঘাত চলিয়ে থাকে। ত' এই যিটো সংঘাত আৰম্ভ হৈছে। এইটোতো তোমাৰ মানুহৰ বাবে আৰম্ভ হৈছে কাৰণ যদি যিবিলাক ঠাইত তুমি যিবিলাক ঠাইত জন বনৰীয়া জীৱ-জন্তু থাকে সেইবিলাক ঠাই যদি মানুহে থা কিবলৈ যায় বা সেই ঠাইবোৰ যদি ধ্বংস কৰে নিজৰ সুবিধাৰ বাবে বা নিজৰ আয়ৰ বাবে ত' তেনেহলে তোমাৰ সাধাৰণ কথা যে বন্যপ্ৰাণী আৰু যিটো মানুহৰ মাজত সংঘাত সেইটো দেখা পোৱা যাবয়ে আৰু অ মই যিটো এই তোমাৰ ধৰা বন্যপ্ৰাণীৰ কথা ক'লো বা তোমাৰ গছ-গছনিৰ কথা তুমিও ক'লা ত' এই বিষয়ে তুমি ভাবা নেকি? কি আমি ধৰা কেনেকে এইবোৰ সংৰক্ষণ কৰিব পৰা যায় বা কেনেকুৱা ধৰণৰ যিবিলাক চোৰাং চিকাৰী আছে, তেওঁলোকৰ বিপক্ষে কেনেকুৱা ধৰণৰ আইন অৱলম্বন কৰিব। পৰা যায় সেনেকুৱা কিবা তোমাৰ মূৰত আহে নে কেতিয়া কেতিয়াবা ভাবানে তুমি সেই বিষয়ে?
হয় ভাবো, মানে যিহেতু আমি মানুহ বোৰেই মানে সকলোবোৰ সমস্যাৰ মূল কাৰণ মানুহৰ পৰাই সৃষ্টি হয় বুলি মই ভাবো যিহেতু মানুহে ইমান আহ জ্ঞানী মানুহবোৰে পঢ়া-শুনা শিক্ষা লাভ কৰিও মানে বহুতো মানে শিক্ষা থাকিও মানুহবোৰে নিজে মানে ভালদৰে একো এটা চিন্তা কৰিব। ইমান যদি শিক্ষিত হয়ও আমি এনেকে বনাঞ্চল ধ্বংস কৰিব যাওঁ। যাৰ ফলত বন বন্যপ্ৰাণীবোৰৰ মানে কতি তি হয়, আৰু ভৱিষ্যতলৈও তেওঁলোকৰ বিলুপ্তিৰ বহুতো মানে চান্স আছে আৰু। গতিকে মানুহবোৰে এইবোৰৰ যদি অ', ধ্যান ৰাখে এতিয়াৰ পৰাই পিছলৈ আৰু তোমাৰ ঠিক হৈ যাব। আৰু এই চোৰাং চিকাৰীবোৰ, এই সেইবোৰতো বাৰু মনে মনে সেইবোৰ গছ- গছনিবোৰ কাটে বা কাঠ লৈ যায়। তেনেকে। চৰকাৰে যদি চোৰাংচোৱা বোৰৰ ওপৰত এনেকুৱা এখন মানে আইন লগালে হয় যে, গ গছ - গছনি কটাৰ ফলত তেওঁলোকৰ অ', কিবা জৰিমনা বা তেনেকুৱা টাইপৰ, মানে মই ভাবো আৰু যদি বহুত সংখ্যক চোৰাং চিকাৰীটো বৰ্তমান এতিয়াও ৰাত তোমাৰ আমাৰ ওচৰে-পাজৰে এই বশিষ্ট অঞ্চলতো বহুতো তেনেকুৱা চোৰাংচোৱা কাঠ লৈ যায়। ৰাতি। ত' তেনেহলে চৰকাৰ যদি সেই তোৰ ওপৰত এটা বিশেষ কিবা মানে ব্যৱস্থা লয় যে, জৰিমনা ভৰিব লাগে বা কিবা তেনোক কোৱা তেনেহলে ভাল পালো হয়, যিহেতু গছ- গছনিবোৰো কাটি পেলাই তেওঁলোকে আৰু গছ-গছনি কটাৰ ফলতো তোমাৰ এতিয়া, মেইন সমস্যা তোমাৰ প্ৰদূষণটো সৃষ্টি হৈয়ে আছ গতিকে চাৰিওফালৰ পৰা তোমাৰ মানে আমাৰ মানে পৰিৱেশটোৱে বেয়া হৈ গৈ আছে। ভৱিষ্যতলৈ যদি এনেকে থাকে তেনেহলে আমাৰটো অক্সিজেনৰ পৰিমাণ কমি যাব, আৰু পিছত যায় আমাৰ মানুহবোৰৰে দিগদাৰ হ'ব জীয়াই থাকিবৰ কাৰণে।
হয় দিয়া ঠিক কথা কৈছাই তুমি মানে, এতিয়া তুমি যদি লক্ষ্য কৰা আৰু আমাৰ যিবিলাক অসমৰ পাহাৰীয়া অঞ্চল আছে ত' সেই পাহাৰবোৰত বেছিভাগ পাহাৰতে তুমি মানুহে বসতি স্থাপন কৰা দেখা পাবা। মানে যিটো জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি হৈ আছে অসমত তোমাৰ এনেকুৱা নহয় যে অসমৰ জনসংখ্যা বৃদ্ধি আছে যিটো আমাৰ
অসমৰ মানুহৰ বাবে সেনেকুৱা নহয় যিবিলাক বহিৰাগত মানুহ আহে, তেওঁলোকে আহি অ', প্ৰথমে তোমাৰ এই পাহাৰীয়া অঞ্চলবোৰ যত মানে কোনো মানুহৰ চিন চাত নাথাকে তেনেকুৱা অঞ্চলবোৰ বাচিলয়তো আচলতে ত' সেনেকুৱা ক্ষেত্ৰত যিবিলাক বহিৰাগত মানুহ মনে মনে আহি অসমত বাস কৰে, ত' তেওঁলোকৰ প্ৰতিও যদি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে, যেতিয়া যেনেকে তোমাৰ বৰ্তমান সময়ত তুমি দেখ খি পাবা যে, নিউজত যদি চোৱা উচ্ছেদ অভিযান বোৰ যেনেকে চলি আছে সেনেকে যদি চলে সেইত তিয়াহ'লে আমাৰ যিবিলাক বনৰীয়া জীৱ-জন্তু বা আমাৰ যিবিলাক সম্পদ আছে সেইবোৰ সংৰক্ষণ কৰাত আৰু সহায় হ'ব। আৰু তোমাৰ সংৰক্ষণৰ কথ কথা কব গ'লে তুমি আৰু এটা কথা লক্ষ্য কৰিবা যে বু মানে চৰ-চৰকাৰেও অলপমান এটা বেয়া দিশ মই দেখিছো যে তোমাৰ এই ডাঙৰ ডাঙৰ দলং বনোৱাৰ বাবে তুমি কি কৰে যে গছ যিবোৰ গছ-গছনি থাকে সেই গছ-গছনিবোৰ কাটি দিয়ে। এতিয়া ক'ব গ'লে আমাৰ যিবিলাক দীঘলী পুখুৰী গছ-গছনি তাৰে কথাই কোৱা বা যিটো আমাৰ দ্বীপৰ বিলত গছ গছ-গছনি আছিল, হাতী অহাৰ বাবে যিটো সমস্যা হয় তাৰ বাবে যে গছ গছ-গছনিবোৰ কাটি দিয়া হৈছে, ত সেনেকুৱা ধৰণৰ পদক্ষে আচলতে লোৱাটো প্ৰয়োজনীয় নহয়, কাৰণ দীপৰ বিলটো তোমাৰ এতিয়া বনৰীয়া জীৱ-জন্তুৰ ঠাইয়ে। তাতে যদি তুমি মানুহ অহাৰ সুবিধাৰ বাবে তেওঁলোক ৰ বনাঞ্চলটো তুমি ধ্বংস কৰি দিয়া বা গছ-গছনি কাটি দিয়া তেনেহ'লে তেওঁলোকেতো যিবিলাক ঠাইত মানুহ বসতি কৰে তালৈকে নামি আহিব ভৱিষ্যত সময়ত। ত এনেকুৱা কথা ভাবিব লাগে কাৰণ তোমাৰ বৰ্তমান সময়ৰ কথা ভাবিলেই নহবতো। আগন্তুক বহু বছৰ বা বহু সময় হয়তো মানুহে এনেকে পাৰ কৰিবলগীয়া হ'ব পাৰে আৰু যদি এনেকে দ্ৰুতগতিত তোমাৰ বসতি বাঢ়ি যায় পাহাৰীয়া অঞ্চলত তেনেহ'লে জীৱ জন্তুবোৰ আৰু যিটো মানুহৰ মাজত সংঘাত সেই সংঘাটো আৰু অলপ বেছি হোৱা তুমি দেখা দুদিন পিছত
হয়, হয়, তুমি একদম মানে ঠিক কথাই কৈছা৷ বৰ্তমানটো এই দীপৰ বিলৰ অৱস্থা একদম মানে দুখজনকে হৈছে, তোমাৰ তাতে দুশ ডালৰো ওপৰ বেছি‌ গ গছ কাটিছে বুলি মই শুনিছোঁ আৰু, আৰু মানে এতিয়া এনেকুৱা তোমাৰ পৰিস্থি হৈছে আমাৰ অসমত যে, দেশখনৰ উন্নয়নৰ নামত বহুতো মানে আমি প্ৰাকৃতিক বস্তু, গছ গছনি বা বন্যপ্ৰাণী এইবোৰক বহুত মানে আঘাত দি আছোঁ। যাৰ ফলত ভৱিষ্যতলৈ আমাৰ মানে আমি নিজে নিজক মানে এ, এটা বিপদৰ ৰাস্তালৈ ঠেলি দিছোঁ, চৰকাৰে কি ভাবি কিনে এই বোৰ কৰে সেইটো নাজানোঁ বাৰু মানে, তেওঁলোকে কৈছে যে মানে যিহেতু হাতী ৰাস্তা পাৰ হওঁতে তেনেকে এক্সিডেন্ট হয়, সেইকাৰণে তেওঁলোক কে, তেনেকে দলং বনাই দিব বুলি দীপৰ বিলত, কিন্তু তথাপিও জানোঁ সেইটো উচিত হৈ যিহেতু দুশডালৰো ওপৰ বেছি গছ কাটিছে, ত' এতিয়া তেওঁলোকে যে, তাতে আ আকৌ গছ ৰুম বুলি কৈছে নতুনকে, এই গছৰোৱা কাৰ্যসূচীতো তেওঁলোকে মানে কে কেতিয়া কি আৰম্ভ কৰিব? তেওঁলোকে একো মানে জনোৱা নাই, আৰু বৰ্তমান অ', দীপৰ বিলৰো তেনেকে গছবোৰ কাটি দি তোমাৰ ফ্লাই অভাৰ বনালে দুদিনতে ত' চৰকাৰে যি উন্নয়নৰ নামত গছবোৰ কাটে তেনেকে মানে গছ বোৰ নকটাকে তোমাৰ একো উন্নয়ন হ'ব নোৱাৰে জানো? যিহেতু প্ৰাকৃতিৰ বস্তু আমাৰ প্ৰকৃতি বস্তুবোৰ আমি ধ্বংস কৰি অ', মানে আমাৰ যিটো পৰিৱেশ সেইটোকে আমি বেয়া কৰি আছোঁ, আৰু এতিয়াৰ কথা যদি ভাবিব যাওঁ আমি এখন দেশ যদি উন্নয়নৰ নামত তেতিয়া, আমি মানুহবোৰ যদি নিজে ভালদৰে থাক কাৰ কথা ভাবি বন্যপ্ৰাণী বা প্ৰকৃ আমি প্ৰকৃতি খনক যদি আমি কষ্ট দিওঁ। তেনে হ'লে পিছলৈ আমাৰে অসুবিধা হ'ব দিয়াচোন৷ চৰক কাৰে এতিয়া যিমান যি কৰিলেও মানে চৰকাৰখনে যি তোমাৰ কিবা এটা কৰিব হ'লে আগে গছ কটাৰ মানে নাম লয় তেওঁলোকে ন।
হয় দিয়া। মানে সঁচাকে যদি ভাবিব যায় এইবাৰ মানে বন সংৰক্ষণৰ বহুত কথা জড়িত হৈ আছে সৰু সৰু কথা যিবিলাকে তোমাৰ ডাঙৰ ডাঙৰ সমস্যা বৰ্তমান সময়ত সৃষ্টি কৰি আছে৷মানে তুমি অলপ সময় আমি এনেকে যেতিয়া কথা পাতিলোঁ তেতি তেতিয়া অলপমান অনুভৱ কৰাব পৰা যায়। এতিয়া যদি সকলোৱে যদি সেনেকে তোমাৰ অলপ আলোচনা কৰে তেতিয়াহ'লে আৰু লাভ হ'ব দিয়াচোন এই ক্ষেত্ৰত বাকী নহ'লে আজি ৰাখিছোঁ দিয়া৷ পিছত কেতিয়াবা এই বিষয়ে আৰু ভালকে কথা পাতিম৷
হয়, হয়। আজি এনেকে অলপমান আলোচনা কৰিব পাই ভাল লাগিল বাৰু, পিছত আৰু এদিন পাতি তিম দিয়া এনেকে৷
অ' দিয়া হ'ব দিয়া৷
উম।